শুনিছো
শুনিছা নে হয়।
আহ শুনিছো
হয় ভালনে তোমাৰ?
ভাল ভাল ভাল তোমাৰ?
আছো আছো মোৰো ভালে এতিয়া কি কৰিছা?
এনে আছো ৰবা।
অ মই ভাবিলো অ এটা ফোন কৰো ভাবিলো আজি এই পুথিভৰাল গুৰুত্বৰ ওপৰত কথা পাতোঁ নেকি কি কোৱা?
অ ভাল বিষয় বহুত ভাল বিষয়।
হয় তাকেই ভাবিছিলো যিহেতু মানে পুথিভঁৰাল আমা আমাৰ জ্ঞানৰ ভঁৰাল দিয়াচোন আৰু ইয়াত বিভিন্ন বিষয়ৰ আমি পুথি অ অধ্যয়ন কৰিব পাৰো। ধৰা তোমাৰ আলোচনী হওক, আলোচনী হওক বা বাতৰি কাকত হওক বা তোমাৰ অৰ্থ ভিত্তিক যিকোনো সামগ্ৰী মানে তাতে সংৰক্ষিত হৈ থাকে। লগতে আমি পুথিভঁৰালত এ যিকোনো কিতাপ বিষয় কিতাপৰ বিষয়ে অধ্যয়ন কৰিব পাৰো বা আমাক যিকোনো বিষয়ৰ বিষয়ে আমি কিবা গম নাপালো বা নাজানিলো তাৰ বিষয়েও আমি পুথিভঁৰাতে গৈ পিনে মানে কিতাপ বিচাৰি পিনে তাতে পঢ়িব পাৰো নহয়নে বাৰু?
হয় হয় তুমি গোটেই ৱৰ্ল্ডত। এ কি কি কি কিতাপ পঢ়িছা এতিয়ালৈকে
কিতাপতো বহুখিনিয়ে পঢ়া গৈছে তোমাৰ ধৰা পাঠ্যক্ৰম ভিত্তিক কিতাপৰ লগতে তোমাৰ আহ যেনেকে সাধু কথাৰ কিতাপ হওক বা জীৱনীমূলক কিতাপ বহুত ধৰণৰ কিতাপে পঢ়িছো আৰু পুথিভঁৰালত তোমাৰ মানে অকল পাঠ্যক্ৰমৰ পুথিৰ লগতে তোমাৰ বেলেগ, বেলেগ অ যেনেকে পুথি কিছুমান ন যেনেকে ধৰা মই সকলো জীৱনীমূলক হওক বা সাধু কথাৰ কিতাপ হওক বা বা বিভিন্ন ধৰণৰ গৱ গৱেষণামূলক কিতাপ এই সকলো ধৰণৰ কিতাপে মই এতিয়ালৈকে মানে পুথিভঁৰালৰ পৰা পঢ়িছো আহ নপঢ়া নহয় বাৰু আৰু বিভিন্ন ধৰণৰ তোমাৰ বিজ্ঞানৰ লগত জড়িত কিতাপ হওক বা আৰু বিভিন্ন ধৰণৰ কিতাপ আলোচনী হওক বা বাতৰিকাকত হওক এই সকলো ধৰণৰ কিতাপে মানে মই পুথিভঁৰালত পঢ়িছো।
ঠিকেই কৈছা।
হয় তোমাৰ কিবা তেনেকুৱা অভিজ্ঞতা আছে নে পুথিভঁৰালত গৈ পঢ়াৰ
পুথিভঁৰালো এনেকুৱা আছে বহুত বহুত খিনি মানে আছে কাৰণ স্কুলৰ পৰা স্কুলতো আমাৰ বনাই পুথিভঁৰাল আছিল আৰু কলেজ ল কলেজৰ কলেজতো পুথিভঁৰাল আছে ত পুথিভঁৰাল তাতে ন সত কত পৰা আদি কৰি বহুত ডাঙৰ ডাঙৰ মানে ভাল ভাল কিতাপ বোৰো তাতে পঢ়িব পৰা যায় আৰু পুথিভঁৰালত
এতিয়াতো বহুতখিনি এতিয়া মোবাইল মোবাইলেৰে মানে পঢ়ে আৰু কিন্তু পুথিভঁৰালৰ মানে মহত্বটো
বহুত খিনি মানে পুথিভঁৰালৰ মহত্ব বহুত বহুত খিনিয়ে আছে কাৰণ তাতে দেশ বিদেশ দেশৰ বিভিন্ন ধৰণৰ কিতাপ তাতে প পোৱা যায় যিকোনো।
হয়
ভ গোটেইখিনি কিতাপ এতে পুথিভঁৰালতে পোৱা যায়
হয় ঠিকে কৈছা দেই তুমি আৰু তুমাৰ এই পুথিভঁৰালত আমি যেনেকে তুমি ক'লা বিভিন্ন বিষয়ৰ পুথি পঢ়িব পাৰো আৰু তাৰ পৰা আমি ধৰা নতুন নতুন অ জ্ঞান আহৰণ কৰিব পাৰো দিয়াচোন আৰু ইয়াৰ জৰিয়তে আমাৰ তোমাৰ ধৰা চিন্তা শক্তি হওক কল্পনা শক্তি হওক বা বৌদ্ধিক বিকাশ এই সকলো মানে বি বিকাশ হোৱাত আমাৰ যথেষ্ট খিনি সহায়ো হয় আৰু যিহেতু আজিকালি তুমি কলা নে ইণ্টাৰনেটৰ জৰিয়তে আমি পুথি পঢ়ো কিছুমান আৰু আজিকালি যিহেতু ইন্টাৰনেটৰ যুগ ইন্টাৰনেটৰ যুগত মানে পুথিভঁৰালৰ প্ৰয়োজন যথেষ্ট খিনি আছে বুলি মই থ কাৰণ ইণ্টাৰনেটত তোমাৰ ধৰা যে খিনি যে বহু তথ্য উপলব্ধ হলেও সকলো তথ্য মই নাভাবো যে বিশ্বাসযোগ্য কাৰণ ইন্টাৰনেটত মানে বহুতখিনি এনেকুৱা তথ্য থাকে যিবিলাক মানে কিছুমান ভুল তথ্য দিয়া থাকে আৰু আমি মানে পুথিত চালেহে তাৰে মানে যিটো শুদ্ধ আহ তথ্য তাৰ বিষয়ে আমি গম পাও বা শুদ্ধ বাৰ্তাখিনি আমি লাভ কৰিব পাৰো আৰু পুথিভঁৰালত যিখিনি সংৰক্ষিত পুথি বা আৰু তথ্যসমূহ সাধাৰণতে অধিক নিৰ্ভৰযোগ্য আৰু সু সংগঠিত বুলি ক'ব পাৰি কাৰণ যিবিলাক তোমাৰ ইন্টাৰনেটত তথ্য পোৱা যায় সেইবিলাকো তোমাৰ পুথিৰ পৰাই সংগ্ৰহিত কৰি দিয়া যায় ন অ মানুহে এ হেৰি কৰি দিয়ে কিন্তু যিখিনি পুথিত থাকে সেইখিনি এ তথ্য মই ভাবো যে বেছি মানে গ্ৰহণযোগ্য আৰু বিশ্বাসযোগ্য হয়
উম ঠিকে কৈছা তই হয় হয় আন পুথিভঁৰালটো ধৰা এতিয়া এতিয়াৰ দিনতো বহুতো মানে অসমীয়া গল্পৰ পৰা আহ প্ৰবন্ধ উপন্যাস কিমান তাতে মানে মানে কি আৰু কি কিছুমান মানে এতিয়া ধৰাক কেও বা উপন্যাস বা কিতাপ এখন পঢ়িব লাগে আমি বিচাৰি ফুৰিব লাগে। ত পুথি ভৰাল এটা থাকিলে গোট এখন ঠাইত যদি এখন পুথি ভঁৰাল থাকে মানে মে মানে যদিও মানে আমাৰ এতিয়া মানে ক'ব লাগিলে মানে পুথি ভঁৰাল সিমান নাই ত' যদি এটা এখন একো একোশ একোখন ঠাইত যদি এটা এটাক যদি পুথি ভঁৰাল থাকে বহুত খিনি মানে ভাল আৰু
হয় হয় ঠিকে কৈছা মানে প্ৰত্যেকখন বিদ্যালয়ত হওক বা মহাবিদ্যালয়ত হওক বা যিকোনো ৰাজ্যতে হওক বা জিলাত এটা এটা মানে পুথিভঁৰাল থকাাতো বহুত দৰকাৰ কাৰণ ছাত্ৰ ছাত্ৰীসকলে ধৰা তোমাৰ বিদ্যালয়ত যিখিনি পুথি জ্ঞান আহৰণ কৰিব নোৱাৰে তেওঁলোকে হয়তো সেই পুথিভৰালত গৈ পিনে তাৰ বিষয়ে মানে জ্ঞান আহৰণ কৰিব পাৰে বা সেইটো মানে ছাত্ৰ ছ যি সকলৰ কাৰণে যথেষ্ট খিনি মানে এ সুবিধাজনক বুলি মই ভাবো। আৰু তোমাৰ এইটো এটা গুৰুত্বপূৰ্ণ কথা যে পুথিভঁৰালে অধয়নৰ বাবে শান্ত পৰিৱেশ প্ৰদান কৰে আমাৰ ঘৰৰ ঘৰ বা আন ঠাইত বা বিভিন্ন ধৰণৰ অ ঠাইত আমি যেতিয়া থাকো বা পুথি পৰিব কিতাপ পঢ়িবলৈ চেষ্টা কৰো তেতিয়া বিভিন্ন ধৰণৰ ব্যাঘাত থাকিব পাৰে বা বিভিন্ন ধৰণৰ ব্যাঘাতো দিয়ে দিয়াচোন কিন্তু যেতিয়া আমি পুথিভঁৰালত মানে পঢ়িবলৈ যাওঁ তেতিয়া মানে তাতে যিটো শান্ত পৰিৱেশ থাকে সেই শান্ত পৰিৱেশত মানে আমি। এ কিতাপ বোৰ পঢ়িলে আমাৰ যথেষ্টখিনি জ্ঞান ভালদৰে আয়ত্ত হয় বুলি মই ভাবো আৰু তোমাৰ এই ছাত্ৰ ছাত্ৰীয়ে তোমাৰ যিবিলাক কিতাপ পাঠ্যপুথি পঢ়ে এ সেইবিলাক বাহিৰেও মানে বিভিন্ন সহায়ত উঠি আহ উঠি পৰি মে নিজৰ জ্ঞান তেওঁলোকে বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ মানে এই সহায়ক পুথিসমূহ তেওঁলোকে এই পুথিভঁৰালৰ পৰাই পাব। আৰু পৰীক্ষাৰ প্ৰস্তুতি হওক বা এ ব্যক্তিত্ব বিকাশত এই দি মানে যথেষ্টখিনি সহায় কৰে বুলি মই কাৰণ পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে অকল পাঠ্য পুথিৰ জ্ঞান খিনি যথেষ্ট হয় কিন্তু লৰা তোমাৰ আজিকালি যে আমি চৰকাৰী চাকৰি বিলাক দি থাকো। স চৰকাৰী চাকৰি বিলাক পাব কাৰণে যিলাক আমি চৰকাৰী পৰীক্ষা সমহ দি থ কো নহয় ত কাৰণেতটো আমি অকল পাঠ পুথিৰ জ্ঞানেৰে নহব আমি বাহিৰৰ দেশ বিদেশৰ জ্ঞানসমূহ আয়ত্ব কৰিব লাগিব সেই- জান জ্ঞান মই কৰ পৰা পাম এই পুথিভঁৰালৰ পৰাইতো পাম নহয়নে বাৰু?
হয় ঠিকে কৈছা। এতিয়া দিনতটো অকল মানে পাঠ্যক্ৰমত পুঠিয়ে পঢ়ি থাকিলেও নহয় বা বাহিৰ মানে বাহিৰা কিতাপ পঢ়িলেও বহুত খিনিয়ে মানে এতিয়া এতিয়াতো বাহিৰে বাহিৰে কিতাপ পঢ়িলে পঢ়িবতো বহুতে লাগে কাৰণ যিমানবোৰ কোৱেচন কোৱেচন বা কোৱেচন এনচাৰটো তাৰ পৰাই বহুত খিনি জানিব জানিব পৰা যায়।
হয়। শিকে আৰু মানে হয় কোৱা
এতিয়াটো মোবাইল মানে এতিয়াটো মোবাইলটো মোবাইলটো আজি চবৰে মানে প্ৰত্যেক প্ৰত্যেক খন ঘৰতে ৰাখে ত যিমান যি হওক, কিতাপক পৰা সেই মানে সংযোগটো এতিয়া মানে বহুতো ল'ৰা ছোৱালীৰ পৰা সৰুৰ পৰা মানে বহুত কমে আহিছে। বাহিৰে কিতাপৰ আকৰ আকৰ্ষণৰ প্ৰতি উঠি পৰাল আকৰ্ষণৰ মানে আগ্ৰহটো কমি আহিছে এতিয়াৰ দিনত কিন্তু মোবাইলটোও মানে হোৱাৰ লগে লগে
হয় হয় ঠিকে কৈছা দে আজিকালি আমি দেখা পাই থাকো ন যে এই ল'ৰা ছোৱাল ছোৱালী বোলে বোৰে বা ছাত্ৰ ছাত্ৰী বোৰে তোমাৰ এই এ পুথিৰ পৰা জ্ঞান আহৰণ কৰাতকে বেছি তেওঁলোকে তেওঁলোকে মোবাইলত যিখিনি বিভিন্ন ধৰণৰ সামাজিক মাধ্যম থাকে তাৰ জৰিয়তে জ্ঞান বিলাক আহৰণ কৰে আৰু তাৰ পৰাই তেওঁলোকে প্ৰস্তুতি মানে পৰীক্ষাৰ প্ৰস্তুতি চলায় কিন্তু মই ভাবো যে এই কৰাটো মানে উচিত নহয় কাৰণ আ তেওঁলোকে যিবিলাক সামাজিক মাধ্যমত তথ্যবিলাক পায় হয়তো সেইবিলাক শুদ্ধ নহ'বও পাৰে কিন্তু কিতাপত যিবিলাক তেওঁলোকে তথ্য পঢ়িবলৈ পায় বা শিকিবলৈ পায় সেইবোৰ মই ভাবো গোটেইখিনি মানে শুদ্ধ আৰু এ তেওঁলোকে যে এই সামাজিক মাধ্যমৰে তথ্য আহৰণ কৰি পৰীক্ষাত মানে অ মুখস্থ অ কৰি পিনে লিখে তাৰ ফলত মানে তেওঁলোকৰ যিখিনি ফলাফল পাব লগা হয় বা যিখিনি নম্বৰ পাব লগগীয়া হয় সেইখিনি যথেষ্ট খিনি কমি যায় বুলি মই ভাবো কাৰণ তেওঁলোকে যে তেতিয়া সেই সামাজিক মাধ্যমৰ পৰাই লিখিব তেতিয়া তোমাৰ শিক্ষকসকলেও গম পাই যে কোনখিনি তেওঁলোকে নিজ নিজে লিখা নিজে বুজি পিনে নিজে পঢ়ি পিনে লিখা আৰু কোনবিলাক বস্তু তেওঁলোকে মানে এই সামাজিক মাধ্যমৰ পৰা উঠাই পিনে আ তেওঁলোকে মুখস্থ কৰি লিখিছে সেইবোৰ কথাটো শিক্ষক সকলেও গম পায় কাৰণ শিক্ষকসকলেটো তোমাৰ এই সামাজিক মাধ্যমৰ লগতে জড়িয়তে জড়িত
উম ঠিকেই কৈছা
হয়।
কাৰণ এতিয়াটো কিয় কব যদি যোৱা যায় এতিয়াটো পুথিভঁৰাল অ বহুতে কমি আহি কমি আহি আছে এতিয়া আৰু পুথিভঁৰাল কাৰণ উম চ সকলো সকলো হয় এতিয়াতে মানে আছেই কিছুমান কিন্তু এ যদি একোখন ঠাই বা আমা যিকোনো ধৰা ওচৰে পাজৰে যদি পুথিভঁৰাল এটা এটা ৰাখে ধৰা তাতে যদি পঢ়ি পঢ়িব লগা হয় বহুত খিনিয়ে মানে ভৱিষ্যত মানে বহুত মানে ভাল হয় আৰু পঢ়া পঢ়া লোৱাৰ ক্ষেত্ৰতো
হয়
আৰু ইয়াতে এটা মই মোৰ কথা এটা মনত পঢ়িছে যে এই তোমাৰ এই পুথিভঁৰাল লগতে আমি যে আজিকালি বৰ্তমান সময়ত মানে তোমাৰ এই ডিজিটেল পুথিভঁৰালত ধাৰণাটো জন অ যথেষ্ট খিনি জনপ্ৰিয়তা জনপ্ৰিয় হৈ উঠিছে
হয় হয় হয়।
তোমাৰ ধৰা ডি জি টেল পুথিভঁৰালৰ জৰিয়তে মোবাইল বা কম্পিউটাৰ সহায়ত আমি ই বুক হওঁক বা গৱেষণা পত্ৰ হওঁক বা বিভিন্ন ধৰণৰ শিক্ষামূলক মানে সামগ্ৰী সহজতে লাভ কৰিব পাৰোঁ আৰু আজিকালি আমি পাই থাকো ন যে এই তোমাৰ ধৰা কিতাপ এখন পাব্লিছ হল তাৰে পিছত তাৰে মানে লগে লগে আমি ই বুক পাওঁ যিবিলাক আমি ধৰা হয় মোবাইল বা কম্পিউটাৰ জৰিয়তে সহায়ত মানে পঢ়িব পাৰোঁ আমি সেই কিতাপখন মানে এ বজাৰৰ পৰা কিনি অনাৰো দৰকাৰ নহয় আমি ঘৰতে বহি পিনে পঢ়িব পাৰো মই ভাবো যে এইটো এটা ভাল ব্ৱস্থা যে আমি ডিজিটেল মাধ্যমৰ জৰিয়তেও পুথি ভঁৰালৰ এই যিটো ধাৰণা সেই ধাৰণাটো আমি আমাৰ মাজত বজাই ৰাখিব পাৰিছো নহয়নে
হয় হয় ঠিকে কৈছা ডিজিটেলৰ জৰিয়তে এইটো মানে
মানে কি যদি কম কাৰোবাৰ কোনোবা টাইম বা সময় নহ'লেতো তাতে পঢ়িব পাৰে যিকোনো কিতাপ এখন তাতে পঢ়িব পাৰে নতুনকে ওলোৱা কিতাপ এখন
হয়
অ কিতাপৰ মানে শিকিবও পাৰে কিতাপখন পঢ়ি কিনে তাৰ সময় নাই পুথিভঁৰাল যাবৰ কাৰণে
হয় হয় ঠিকে কৈছা। বাৰু আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি মোৰ যথেষ্টখিনি ভাল লাগিল দেই। আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম বাৰু।
ঠিক আছে দিয়া।
আজিলে সামৰিছো।
ঠিক আছে।
হয়।